অ কোৱা
অঁ ক'ত আছা
এ মই ঘৰ পৰা অলপ ওলাই আছো তুমি ক'ত আা
এ মোৰো অকণ এনে লগতে আড্ডা দি আছো অকণ
অ পিছে ক'ত দি আছে চৰ্দৰটো
এই আমাৰ চাৰিআি মুখত
অঁ পিছে কোৱাচোন কি কাৰণে ফোন কৰিলো তুমি
এ তা ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছো মানে কোৱাচোন কেনেকে মানে কি কৰিব লাগিব মই মানে বুজি পোৱা নাই মানে
তোমাৰ ইমেই আই ডি আছে নহয়
উম
অ প্ৰথমে তোমাক প্ৰথমে এটা ইমেইল আড্ৰেছ লাগিব দেই
উম
তাৰপিছ তোমাৰ হৰিছিলে ইউটিউব ষ্টুিঅ'টো ডউলড কৰিব লাগিব ডউলোড কৰিা জানো
নাই সেয়া একো কাই নাই মই আদাননে তোমাক প্ৰথম ফোন কৰিছো কাৰণে কি কি কৰিব লাগে
অ ইউটউব ষ্টুডঅ'টো ডাউনলড কৰিব লাগিব তাৰপাছ তুম চনেলটো নামটো পিছে কি দিম বুলি ভাবিা
মোৰ নিজৰ নামোৱে দিমাৰু
অ চ ন নিজৰ নামটোকে দিবা ন
অঁ অঁ
অঁ পিছে ভিডিঅ' কি দিম বুলি ভাবিছে তাত
ভিডিঅ' এনেই এনেকে ব্লগ চগ বনাম আৰু এনেকে বাইকৰ
অ বাইক আছে ন তোমাৰ
আছে আছে আছে সেইকাৰণে মানে এই দুজনে খুলি মিলে পিছ
অ তুমি কাম কৰা ইউটিউ চেনেল ফেচবুক পেজটা আৰু ইনষ্টা পেজটা খুলি লোৱা তেতিয়া বেছি ভাল হ'ব ঈৰিবক
অ ইটোপৰত ইমান এটা হেৰি নহয় নেকি
ইউটিউবত ইমান এ মে হেৰি নাই তোমাৰতিয়া ইউিউ খুলিবলে ছাব্ৰব কথা
উম উম সেইটো হয় বাৰু
বাৰ হ'বলৈ বহুত দিন লাগিব যদি তোমাৰ আগৰ ইনাগ্ৰাম ইনাগ্ৰাম পেজ এটা আছে ইঞ্চষ্টাগ্ৰাম চা চছো তম এক উপায়
আছে ইছাম আছে ইচাম আছে
অ অ তেতিয়া ইনষ্টাগ্ৰামটো তুমি হৰি আৰ পলাৰ্চ থাকিবই তেতিয়া তাত ভিডিঅ দিলে তুমি মানে ইউটিউবলৈ মানে সেই খিনি স ফৰুুৱা চাগে তাক নিব পাৰিবা মানে ভিতৰত যদি ভাল হয় তেও যাবই মানুহবিলাক
উম
উম
হয় কোৱা হয়টো
সেইটোৱে বাৰুমাৰ তেনেকে কৰিলে তোমাৰ লাভো হ'ব
লাভ হয় অ সেইটো হয়ছে ভালকে খুলি পেলাই শিকিব লাগিব আৰু
অ পিছে তোমাৰ তাত কি বাইক আছিলে
মই এনেধিিতিি শ ন
অ কিমান বছৰ মান হলোৱা
যোৱা এই এবছ ন মাহ আঠ মাহমান হৈছে
অ বেছি দিন হোৱা নাই লোৱা
বেছি নয় সকাৰণ ভি' এটা বাম বুলি ভাবিছনেে ব্ল চব বনাম আৰু সেইটোো কো কৈছিল তুমি জান য কৰাচোন কেনেকাকিব লাগে
সেইটো এতিয়া এডিিতো কৰিব লাগিব নহয় ভিডিঅ' বনাবলে নহ'ব নহয়
হয়েইটো সেইটো হয় এ চ কৰি মেলি আপলোড কৰিব পিম
অ পিছে এডিত কোনে কৰিম বুলি ভাবিছা
এইটতটো বাৰু মই এইটতটো মানে মই শিকি লম প্ৰথমতে কেনেকে কি কৰে
ময়ও অলপ চ অলপ জানো বাৰু তে অ', ময়ো জানো বাৰু তে অলপ, চলপ মোৰ পৰাই অলপ জানো শিকিলেও পাৰিবা
তোমাৰ পৰা শিকি লম, তুম জা যেতি ন মোক শিকাই দিবা অকমান
উম, হ'ব বাৰু দে একো নাই শিকি ল'ব কি আছে টা ফেচবুকৰো পেজটো যে বনাবা, সেইটো তোমাৰ নিৰ নামেই দিবা নেকি
নিজৰামেই দিব লাগ, ইউটউবাৰ যে নিজ নামটো দিম, তাতো নিজ নামেই দ লাগিব
এনেই নামটো কোৱাচোন, কি দিবা ভালকৈ
এ নামটো ৰখা, মই অকণ ভাবিবই লাগিব উম, কি দিলে ভাল হ'ব কচোন তুমি, এনে বাইকৰ ভিডিও বনালে
প্ৰথমটো পিছফাল তুমি ব্লগ টাইপ ভিডিঅ বনা ন
অ',
সেইণে পি পাললে ব্লগটো দি দিবা, আগফালে তোমাৰ নিজৰ নামটো দি দিবা তেয়া এতিয়া মানে বেছি ভাল লাগিব দেখি, পেলাই নামটো। উম, পিছে ক'ৰবাত ঘূৰিব যোৱাৰ প্লেন নাই?
ঘূৰিব যোৱা প্লেন আছে বাৰু, সেই জুলাই লাষ্টত মানে লাষ্টে মানে যাম নেকি।
ক'ত টাৱাং চাং যাবা নেকি?
টাৱাং নহয় মানে, এয়া যাম, মেঘালয় যাম নহ'লে দাৰ্জিলিং যাম, দুটা ভিতৰত এটা যাম আৰু।
অ', মানে বাইক আছেতো, বাইক দি হেৰি কৰিবা চাগৈ ন।
অ', বাইক দি যাম, তেতিয়া মানে ভিডঅ' বনোৱা ভাল হব, আপ এতিয়া ইউটিউবত ভিডিঅ দিব পাৰিম তেতিয়া মই ন।
উম।
সেইকাৰণে মানে এনেই ব্লগ চক কৰিম আৰু এনেকে, তাত গ'লে।
অহ। পিছে, কলেজ কেনেকুৱা চলি আছে?
কলেজ এতিয়া বন্ধ বাৰু, পিছে ভালেই চলি আছে, এতিয়া মাজতে পৰীক্ষা খতম হৈছে হে মোৰ।
অহ, পিছে কোন চেমত আছিলা তুমি?
মই এইবাৰ থাৰ্ড চেম পাম, ছেকেণ্ড চেমৰ ফাইনেল দিছিলোঁ।
অহ।
এতিয়া মানে, এতিয়া চামাৰ ভেকেচন চলি আছে ন এতিয়া বন্ধ দিছে এতিয়া কলেজ।
বন্ধ আছে ন।
বন্ধ আছে বন্ধ আছে, এক আগষ্ট পৰা খুলিব।
অ', তুমি কলেজ আৰু হেৰিতটো মিলাব পাৰিছা একেলগে।
হা হা?
তুমি বোলো, কলেজতো আৰু নিজৰ জবতো মিলাব পাৰিছা?
অলপ এনেকেই মিলাইছো, আৰু কলেজ ইমান এটা নাযাওঁ, একজাম হলেহে যাও মানে।
অ', আচ্ছা, পিছে কি জব কৰি আছিলা তুমি?
এতিয়া বাৰু মই মোৰ বিজনেচ এনেকা আছে। তাৰ বাহৰি আৰু এটা মই এতিয়া ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছোঁ। সেই সেইটো যদি মই অক আৰু সেইটো ইনকাম হিচাপে মোৰ বিজনেছ এনে গাড়ী চাৰি আছে।
অ', কি গাড়ী আছিলে তোমাৰ তাত?
মোৰ এনেকা এই, ডিজায়াৰ চিজায়াৰ যে এনেকে ভাড়াত দিয়ে যে, টেক্সি এনেকে চলে যে
অহ।
ডিজাৰ আছে, ডিজাৰ দুখন আছে তাৰপিছত আকৌ আৰু আৰ্টিকা তিনিখন আছে।
অ', অ, চলাব জানা পিছো গাড়ী তুমি চাগে?
গাড়ী চলাব জানো জানো জানো, খালি মান বেলেগ মানুহে চলাই মোৰ নিজৰ বেলে কাম আছে আৰু।
অ', মই মানে গাড়ীখন শিকিম বুলি ভাবিছিলো। তুমি শিকাব পাৰিবা নেকি?
হ'ব শিকাই দিম শিকিলেই হ'ল আৰু। পিছে কেতিয়া শিকিম বুলি ভাবিছো?
বাইকখন পিছে চলাব জানো কিন্তু মানে কাৰখন অলপ মানে আজিলৈকে তেনেকুৱা নাইতো। সেইকাৰণে শিকা নাই বাৰু তে আজিলৈকে।
অ', মোৰ বাৰু এক্সট্ৰা ছুইফ্ট এখন আছে বাৰু।
উম, আচ্ছা।
এটা কাম কৰিবা, কাইলে-কাইলে মানে শিকি ল'বা কি কোৱা, ৰাতিপুৱা।
অ', পাৰি! ৰাতিপুৱা পিছে কেইটা মানত যাব লাগিব, তোমালোকৰ ঘৰলৈ?
ৰাতিপুৱা তুমি ছটা মানত গ'লেই হ'ল। এনকে মই ফিল্ডতে আছে, ফিল্ডত ধুনীয়াকে তোমাক শিকাই দিম আৰু।
উম।
ন'?
কেইদিনমান শিকিলে ভালকৈ চলাব পাৰিম বাৰু
তুমি এই তোমাৰ, তোমাৰ লগত কথা! তুমি যদি আজি শিকিলা, আজিৰ ভিতৰতে শিকি যাবা।
অ'।
এতিয়া এসপ্তাহ মান লাগিব চাগে তোমাৰ শিকোঁতে, প্ৰথম শিকিবা যেতিয়া।
অ', চলাই পোৱা নাই, যিহেতু আজিলৈকে।
অ', সেইটোৱে সেইকাৰণে মানে লাগিব কেইদিনমান! ভালকে চাই ল'লে তুমি শিকি যাবা কম দিনতে বাৰু।
অ'।
আৰু মই আই টি আইত এডমিচন ল'ম বুলি ভাবিছিলোঁ এইবাৰ! তোমাৰ কোনখন আই টি আই কলেজ ভাল হ'ব, গভৰ্ণমেণ্ট খন ভাল হ'বনে, প্ৰাইভেটখন ভাল হ'ব তোমাৰ মতে?
তুমি গভৰ্ণমেণ্টখন লোৱা গভৰ্ণমেণ্টখন, চাৰ্টিফিকেটো কামত আহে ন' আগলে।
উম, তোমাৰ তেনেকুৱা কোনোবা চিনাকি আছে নেকি, গভৰ্ণমেণ্টত?
এ আমাৰ ঘৰৰ ওচৰ ল'ৰা এটাই তাত মানে, আই টি আইত কৰি আছে বাৰু। কেনেকে কি হয়, তাৰ কমপ্লিট হ'ল! নাই হোৱা বোলে তাৰ, কেনেক কি কৰে মই সুধিম দিয়া।
তুমি কাম এটা কৰিবাচোন! মানে কিমান পাৰ্চেন্টেজ মাৰিলে, কিমান মানে পাৰ্চেন্টেজ মানে ক'বাচোন।
পাৰ্চেন্টেজ তুমি ফিফটি মাৰিলেও হ'ব, ফৰ্টি ফাইভ মাৰিলেও হৈ যাব।
মানে মেৰিট লিষ্টত কিমান মাৰে আৰু তেতিয়াহে এডমিচনটো ল'ব পাৰিম, কাৰণ গভৰ্ণমেণ্টত হেৰি হয়তো। গভৰ্ণমেণ্টত মানে হেৰিটো বেছি হয় ন' কম্পিটিশ্যনটো।
অ', সেইটো হয় বাৰু, এই লৰাটোৰ নাম আছিলে কি বুলি কয়, ৰতনালী।
অ', ৰতনালী আছিলে ন' নামটো! অ', চিনি পাইছোঁ-পাইছোঁ তাক।
অ', এই কি মানে তাৰ আইতায়েক তাৰ মানে সি শিকি আছে, তাক মই সুধি কম দিয়া ন'?
অ', পিছে সি কি লৈ পঢ়িছে, গম পোৱা নেকি?
ই ইলেক্ট্ৰিচিয়ান শিকি আছে হ'বলা।
অ'। ময়ো তাতেই, মই হেৰি ল'ম বুলি ভাবিছোঁ ম মই, মটৰ মেকানিক পঢ়িম বুলি ভাবিছিলোঁ।
এইবুলি চিটটো পালেই হ'ল আৰু ন'।
অ', এতিয়া চাগৈ হেৰি হৈ আছে ন' ফৰ্ম ফিল-আপ হৈ আছে।
ফৰ্ম ফিল-আপ হৈ আছে, অ', হৈ আছে। এটা কাম কৰিম কাইলে ৰাতিপুৱা মই তাক ক'ল কৰিম! তোমাক মই ক'লটো লগাই দিম তাৰ লগত ন'।
অ', কথাটো পাতি ল'ম বাৰু, এতিয়া চাগৈ হেৰি অনলাইন হৈ আছে চাগৈ ন' এপ্লাই।
অলাইন হৈ আছে, অ'।
উম, ময়ো এপ্লাইটো কৰি দিব লাগিব! তেতিয়াহে এডমিচন
অ', অ', এপ্লাইটো কৰি ল'বা, কৰি ল'বা।
উম, আৰু অ' বি চি কাৰণে হেৰি থাকে চাগৈ ন'।
অ' বি চি থাকিলে ভাল বাৰু।
উম।
অ' বি চি থাকিলে ভাল আৰু। উম, পিছে চাহ, চাহ-তাহ খালানে নাই?
হে, চাহ-তাহ খাল
চাহ চাহ পানী অ' মই এই খাই একণ ওলাইছো আৰু।
অ' ঘৰত খবৰ খাতি কেনেকুৱা এতিয়া?
ঘৰত ভাল ভাল তোমালোকৰ ঘৰত?
আমাৰ ভালে আছে বাৰুতে।
উম। ঠিকে আছে, ভ ঘৰত এতিয়া ভাত পানী কি বনাইছে?
ঘৰত ভাত পানী এতিয়া হেৰি বনাই আছে, নিৰামিষ বনাই আছে আজি হেৰি বাৰ যে সেইকাৰণেই না অ' নিয়াৰিম কি নিৰামিষ বনাই আছে ঘৰত?
অ' ঠিকে আছে।
আজি মানে আমাৰ ঘৰত দেউতাই নাখায়, সেইটো কাৰণে আমিও খাব নোৱাৰো আৰু দেউতাই নাখায়, যিহেতু।
পিছে আমি জুলাই মাহৰ লাষ্টানত যাম ট্ৰিপ তুমি কেনচেল নকৰিবা আৰু।
অ' অ' নকৰো দিয়া, ময়ো যাম তোমাৰ লগত।
অ' হ'ব ওলাবা, এই তাতে ব্লগ চ্গ বনাম আৰু।
অ' অ' যাব লাগিব বাৰুতে।
হে হে?
ময়ো ওলাম বাৰু দে একো নাই।
কি কৈছা?
মই কৈছো, যে ময়ো ওলাম বোলো যাবলৈ।
অ' ওলাব ওলাব কেল নকৰিবা, লাষ্টটো কেনেল কৰিলে বেয়া লাগিব আৰু।
আহ।
উম ঠিকে আছে।
অ'।
এটা কাম কৰিম আমি জুলাই মাহৰ ম মাজতে মানে গাড়ীখন চাৰ্ভিচিঙত দি থৰিম বাইকখন।
অ' তেতিয়া যাব পাৰিম ন তেতিয়াৰ পিছত মানে।
প্ৰথখন চাৰ্ভিচিং দিলে ভালকৈ চলিব ন আৰু কি বুলি কয় পইচা চইচা এখন কি বুলি কয় তেল চেল ঘ মই নিজে ভৰাই ল'ম বাৰু।
উম।
মেঘালয় যা নেকি ন?
পাৰি দূৰো হৈ যাব অলপ জেগাতো।
অ' সেই
আমাৰ ইয়াৰপা, কি কৈছা?
এটা কাম কৰিম এ চাবি জু দিয়াৰ পিছত আৰু টাইম মিলে ধুন কাপোৰ চাপোৰ অলপ লৈ আহিম। উ
উম পাৰি যাবলৈ ন।
অ' পিছে তুমি মোবাই নেকিহ মাজতে?
অ' মই এইটো সুধম বুলিয়ে কৈছিলো, মানে লোৱাৰ কথা আছে কি ললে ভাল হয় সেইটো কোৱাচোন।
এতিয়া মানে মোৰু মোবাইল এটা আছে ফিফটিন টুৰ এটা আছে।
উম।
আৰু এনড্ৰড এটা আছে এনে এনে চ থাকিবো ব্লগ চ বনাব পিম ফিফটিন তুমি কি ল'ব পিছে?
মই শুনিছিলো আইফোনৰ মানে বেটেৰী কনজামচনতটো অলপ মানে হেৰি আছে মানে
তুমি এ কাম কৰা এ টনি ফল্ এল্্ৰা লৈ লোৱা।
অ' ল'ব পাৰি মান মইফোনক শুনিছিলো, মানে বেটেৰীটো ইমান পিক আপ ভাল নহয় বুলি।
অ' সেইটো হয় বাৰু আউ ফোন বেটেৰিটো বেয়া মোৰ বেয়া দিয়ে বাৰু কেতিয়াবা।
উম।
আৰু এনড্ৰইড এ আছে ন মানে এই আইফোনটো ইমানটা ইউজ নকৰোঁ কৰো মানে ইমানটা হে নাই মানে।
সেইকাৰণে ভাবিছিলো এনড্ৰইড তাকে লওঁ নেকি ভাল মান বেটেৰিকিপ দিয়ে কাৰণ মোৰ ফটো চটো কাৰে নালাগে তো।
অ' তুমি মোবাইলত থবা খালি তুমি লোৱা মন আ যদি আই এ ফ আল্া নহলে এ আল্টা লৈ ল পাৰা।
এনেই চেকেণ্ড হেণ্ড পাম জানো
ছেেণ্ডে পাব এ তুম এ ট ফাইভ তুমিতুন পাইাবা ছেেণ্ড পাবা উপেন বৈ চাবা
অ তোমাৰ চিনাকি
মোৰ এই টাউনৰত লগৰ এটা চিনাকী আছে তাই দোকান বাৰু
অ
তাক মই ফোন কৰিম দিয়াচোন তুমি কেতিয়া মান ল'া মোবাইলটো
মই যদি হয় কাইলৈ মানে যাম নেকি
অ কাইলৈ মান যাবা ন মো লৈ ওলাবা মই কাৰখন লৈ ল'ম
অ লভাব তেতি এে ল গ
অ তুমি তুমি ললে মই এটা কাম তাত দোকানত গৈ কথা পাতিম নেকি ন আহ এ মোকতো চিনি পাই বাৰু মই কিবা এটা কমাই দিম আৰু ন
অ পিছে ঘৰ কেইটামানত যাবা তুমি
ঘৰত যাম দছটা নটা মানত উম তেতিয়া তুমি কেতিয়া যাবা
ময়ও ওলাইছো আৰু যাবলৈ লাহেকৈ এপাৰ যাম আৰু
অ অ ঠিকে আছে ঠিকে আছে লোৱা মানুহৰ কি আৰু ন
তুমি আহিবা বোলো কেম খেলিব পাৰিবা আমাৰ লগতে
অ কাইলৈ মানে যাম দিয়া মই মানে বেলেগ এ ফালে আছিলো যে
অ মানে ইয়াত গোটেই লগৰ খিনি থাকেতো ভাল লাগে খেলি পেলাই
অ খেলি ভালাগ হয় ময় বহুতিনত কেম বহুত দিনত কেম খেলাই নাই এতিয়া বুত দিনত খেলিব লাগিব আৰু
ময়ো বহুত দিন খেলা নাছিলো ইয়াত গোটেইখিনি লগৰে মানে কেৰম এখন পাইছিলেেতো কিনি পেলাই ইয়াত আম গোটেইখিনি মিলি খেলি আছো এতিয়া
অ হ'ব হ'ব কাই মানেই য দিয়া এতি তমালে আহিব ন কাইলৈ
আমিতো সদায়য়াত থাকো তুমি খি আহি
অ অ হ'ব হব কাইলৈ মানে যো যাম গোটেই কেইটা খেলিম আৰু ন
অ আকৌ নহোৱাকৈ নাথাকিবা
এই যাম যাম যাম যাম সন্ধিয়া সময়তে ন
সন্ধিয়া সময়তে আহ বাকো ৰাতিখন আমি ৰাতিপুৱাখন নিজৰ কাম কাম থাকে অ সেইকাৰণে দিনৰ টাইমেই নহব আমাৰ হেৰি কৰিবলৈ
হা হা
দিনৰ বোলো টাইমেই নহয় বোলো কেম খেলিবলৈ উম সেইকাৰণে আমাৰ সন্ধিয়া টাইমত থাকো তেতিয়া খেলি ভাল লাগে আৰু মইৈো সন্িয় াইমতব ফ থাক তেতিয়া গোটেইিন লগৰখিন এক লগ খেলি ভাল
অ সেইটোয়ে দিনত চবৰে কাম